হেল্ল', অ, আছো আছো তোমাৰ?
অ', মোৰ ভাল ক'ব গ'লে এতিয়া কি কৰি আছা পিছে?
আছো এনেই আছো তুমি কি কৰি আছা?
মই এতিয়া মানে অলপমান কাম এটা কৰি আছোঁ মানে এই কিবা প্ৰজেক্টৰ কাম এটা কৰি আছোঁ। এ মানে ক'ব গ'লে এই কালি মানে কি কয় দিবলৈ যাব। ক'ব লাগিব মানে মোৰ ভাইটি এটাৰ প্ৰজেক্ট মানে।
অ', আচ্ছা আচ্ছা ঠিকে আছে দিয়া বাকী এনে তোমাৰ খবৰ চবৰ ভালে নহয়?
অ', খবৰ চবৰ ভালে মানে আৰু ক'ব গ'লে মানে এই নতুনকে কি কয় বাইক এখন ল'লো।
অ', হয় নেকি কংগ্ৰেচুলেশ্যন মই গমে নেপাওঁ।
উম, থেংক ইউ থেংক ইউ পিছে তোমাৰ ক'ব গ'লে কেনেকুৱা চলি আছে? লাইফ মানে পঢ়া -শুনা, শুনিছোঁ তুমি বোলে একজাম-চেগজাম দি আছা, বহুত।
অ', দি আছো এতিয়া কিবা হয়।
আ, ঠিকে আছে এক্সাম দিয়াটো ইম্পৰ্টেণ্ট। পোৱা নোপোৱা পিছৰ কথা। অ', ক'ব গ'লে পিছে তোমাৰতো ক'ব গ'লে এতিয়া বৰ্তমান কলেজত চিট- টিট হৈ গ'ল।
ইয়া কলেজত এনেই এফালে দি হৈ আছে নোহোৱা নহয়, চাও বাকী আৰু কি ক'ত কি কৰিব পাৰো।
অকে, গুড, গুড!
বাকী তুমি কি' কয় আ বাইক কিনিলানে, তুমি বাইক চলাব জানা জানো?
অঁ মই বাইক চলাব জানো।
অ তোমাৰ পিছে কি' কয় লাইচেন্স আছে নে?
উম' লাইচেন্স আছে মোৰ।
অহ', অঁহ', আচ্ছা-আচ্ছা, মানে আজিকালি বহুত মানে এনেকে শুনি থাকো ন লাইচেন্স-চাইচেন্স নোহোৱা- কে মানে-
অহ' কিছুমানে চলাই আৰু কি ক'বা আৰু এইবিলাক মানে আজিকালি। উমঁ বহুত এক্সিডেণ্ট, বহুত এক্সিডেণ্ট নক'বা আৰু। বহুত এক্সিডেণ্ট হয়, এইবিলাকৰ ক্ষেত্ৰত মায়েক-বাপেকে ক'ব গ'লে ধ্যান নিদিয়ে।
উমঁ, অলপ মানে এইটো চাব লাগে যে সৰুতে বাইক-চাইক দি দিলে বেয়া আৰু মানে যেতিয়া এটা মানে সঠিক বয়স থাকে ন' চবৰে, চলাব জানিলে বুলি যে দিব লাগে সেইটো কথা নহয়, ৰাস্তাত যাই কিনে মানে বহুত পাত কি কয় উম বহুত স্পীডত যোনটো স্পীড লিমিট থাকে তা'ত। যে ওপৰত মানে বাইক চলাই। তা'ত যে আৰু নিজৰ- টো, নিজৰটো জীৱনটোতো হেৰিত- পেলাই-পেলাই বেলেগতো মানে ক'ব গ'লে বেলেগকো মাৰে সেনেকুৱা নিচিনা নহয় নে?
উম, হয়, হয়, হোৱা নাই। পিছে তুমি ক'ব গলে- মানে পিছে তোমাৰ গাড়ী শিকাৰ কথা আছিলে শুনিছিলো।
অহ', মই-মই মানে মোৰ এতিয়া মানে মই বয়সটো হৈ গ'ল ন মোৰ। মানে শিকিম বুলি ভাবিলো, কিন্তু এই শিকিবলৈ মানে সময় সুযোগে- পোৱা নাই ৰখা, মানুহো পোৱা নাই তেনেকে- শিকাই দিয়া বা মানে সময়ো পোৱা নাই, সুযোগো পোৱা নাই, সেইকাৰণে।
অহ', হয় নেকি আচ্ছা।
উমঁ তাকেটো। এতিয়া কোনোবাই শিকাই দিলে ভাল আছিলে মানে মোৰ বহুত ইচ্ছা আছে শিকিবলৈ।
আচ্ছা। আচ্ছা-আচ্ছা বুজিছো, আচ্ছা বুজিছো, বুজিছো, বুজিছো। পিছে মানে ক'ব গ'লে তুমি ড্ৰাইভিং স্কুলতো লব পাৰা, আজিকালি ড্ৰাইভিং-
অঁ', অঁ', সেইটোত ভাল লাগে কিন্তু আজি- আজিকালি বহুত মানে সেইটো বহুত এক্সট্ৰা মানে চাৰ্জ কৰি লয়, মানে বহুত বেছিয়ে চাৰ্জ- কৰে তোমাৰ ক'ব গ'লে, এক্সট্ৰা নকওঁ আৰু।
অঁহ', আচ্ছা হয় নেকি?
মানে মোৰ লগৰ এজনীয়ে- লৈছিলে। ত' লৈ যোৱা পিছত মানে অকল তোমাৰ বাৰ দিন শিকাই তা'তে বাৰ হাজাৰ এঘাৰ হাজাৰ টকা, এক দিনত আৰু এক হাজাৰ টকা দিব পাৰি নেকি? নে নৰ্মেল মানে মিডিল ৰিচাৰ্জ আমাৰটো ইমান মানে টকা পইচা মানে মানে ভাৱ নাই। তুমি ইমান দি কিনে আৰু মানে শিকাটো মই যিহেতু ঘৰৰ মানুহে পাপাহতে জানেই এতিয়া গাড়ী চলাব তেওঁলোকে এনে শিকাই দিব পাৰে। খালি সময় মিলা নাই আৰু এতিয়া সময় মানে কিবা এটাতো চেক্ৰিফাইচ কৰিব লাগিব। পইচা বা সময় যিকোনো এটাতো তুমি হেৰি কৰিব লাগিব। সেইটোৱে একচোৱেলি কথা। তাতোঁ তুমি শিকিব পাৰিবা। কিন্তু তাতে তোমাৰ পইচা গৈ আছে আৰু ইয়াতে তুমি শিকিব পৰা নাই। কাৰণ কিয় তুমি এইয়াৰ টাইম সময় নাই বা তোমাৰ পাপা, বা সিহঁতৰ সময় নাই। বাকী এনেই তুমি গাড়ী চলাব জানা নে?
উম, গাড়ী চলাবো জানো ক'ব গ'লে। মই পিছে মানে একচোৱেলি ভাবি আছিলোঁ যে কি আকৌ মোৰ লগৰ দুজন মানক গাড়ী শিকাম বুলি। কিন্তু, এই বন্ধৰ কেইদিনমানত। কিন্তু মোৰো টাইম চাইম নিমিলে। তাৰপিছত ক'ব গ'লে মানে তেনেকুৱা হৈ আছে। ক'ব গ'লে কাৰণ গাড়ী চালি চলোৱাটো নিজেও শিকাই জানাতো মানে দৰকাৰী হয়, বাইদেৱেই ক'ব গ'লে। কিন্তু তাৰ অ' অ' আচ্ছা, আচ্ছা মই তোমাক পাৰিলে নিশ্চয় শিকাই দিম। কাৰণ ক'ব গ'লে মোৰ এতিয়া বৰ্তমান মানে আৰু দুজনমান লগৰে কৈছিলে। সিহঁতকো মই শিকাম বুলি ভাবিছোঁ। কিন্তু আচলতে কথাটো হৈছে মানে এতিয়া মোৰ টাইম আৰু সিহঁতৰ টাইম নিমিলে বাৰু এতিয়া মোৰো কামবিলাক থাকে। বন্ধ বন্ধত ক'ব গ'লে শিকাম বুলি ভাবিছিলোঁ। কিন্তু, বন্ধটো মোৰ বহুত কাম ওলাই গ'ল মানে। এই কিনো কবা আৰু থাকে আৰু কি কবা আৰু তেনেকুৱা, এতিয়া সিহঁতকো শিকোৱা নহ'লে। তাৰপিছত এতিয়া মানে সিহঁতকো কলোঁ যে মোৰ নহ'ব, এতিয়া সিহঁতেওঁ বা কি ভাবে বা কি নাভাবে। অ' ন মানে ক'ব গ'লে নিজৰ মানে ক'ব গ'লে টাইমটোওঁ মিলাব পাৰিব লাগিব ন।
উম, উম।
বেলেগৰ লগত আৰু ক'ব গ'লে আজিকালিতো বহুত কি হৈ গৈছে, ড্ৰাইভিং স্কুল আহিছে। তাৰপিছত নিজে পাৰিলে যদি আগ্ৰহ কৰে, তেতিয়া হ'লে নিজে দেউতাৰ লগত বা ৰাতিপুৱা মৰ্ণিং, মৰ্ণিং আজি কালি এই মই ড্ৰাইভিং স্কুলতো শিকাই আৰু আজি কালি আমাৰ কৰি দিলে ন যে কি কয় ড্ৰাইভিং লাইচেন্সৰ কাৰণে ড্ৰাইভিং টেষ্ট দিব লাগিবই।
অ' অ' সেইটোতো বাৰু বহুত ভাল ৰোল কৰিছে। কাৰণ কি কিছুমানে বহুত মানে ওল্টা পুল্টা কৰি কেনেও লয় ন।
আহ সেইটোতো লোৱাটো লৈয়ে, ক'ব গ'লে, কাৰণ সেইটো মানে ক'ব গ'লে এই কয়নো।
এনেকুৱা আৰু
ক'ব গ'লে পিছে তুমি ক'ব গ'লে গাড়ী শিকিব খোজা ন।
অ' অ' খোজোঁ মইয়ো। নোখোজা নহয় মানে মোৰ বহুত ইচ্ছা আছে, কৰিবলৈ নকৰা মানে মন নোহোৱা নহয়।
আচ্ছা, আচ্ছা, আচ্ছা। পিছে তুমি ক'ব গ'লে এনে কেতিয়াবা নৰ্মেল বাইক স্কুটি চলাই পাইছানে নাই?
অ' অ'! মই স্কুটি এনেই চলাওঁ। ন- নজনা নহয়, মই স্কুটি চলাবলে জানোঁ।
স্কুটি চলাবলে জানা? আচ্ছা, পিছে তুমি চিটিত, চিটিতটো চলোৱা নাই চাগে?
নাই-নাই দাদাৰ লগত লাইচেঞ্চ নাই। মই সেইকাৰণে নাই চলোৱা আৰু। যিহেতু মানে, নিজৰ মানে, সেৰিটো বেছি। ইম্পৰ্টেণ্ট হোৱাৰ লগতে, নিজৰ লগত বেলেগৰ জীৱনৰো কথা আছে, ইয়াতে।
ঠিকেই বাৰু সেইটো ভাল কৰিছা! কিন্তু, আচলতে ক'ব গ'লে তোমাৰ, স্কুটি, বাইক চলোৱাৰ লগত মানে, কথাটো নহয়। আচল তে মানে, মানুহৰ ক'ব গ'লে, জানাতো জানিব লাগে। ঠিক আছে! গাড়ী-ঘোড়া চলাবতো, জানাতো জানিব লাগে। কিন্তু তোমাৰ, তাৰ লগতে কথা হ'ল যে, মানুহৰ আগ্ৰহটোও লাগিব ন'।
হয়, হয়! লাগিব-লাগিব, নিশ্চ
সেই আগ্ৰহটো নহ'লেতো নহ'ব নহয়। এতিয়া যদি তুমি বিচাৰা যে, মোক কি কয়, গাড়ী শিকিম। কিন্তু, মই ভয় কৰোঁ! ভয় কৰিলে নহ'ব।
নাই-নাই, সেইটোতো হয় বাৰু। উম, সেই আগ্ৰহটো, আৰু মানুহৰ অকল গাড়ী শিকা বুলি নহয়, যোনটো বস্তুৱে নিজকে আগ্ৰহ আৰু একা একাগ্ৰতাৰে শিকিলে, চব বস্তু পাৰে। আৰু মনত সাহস থাকিব লাগিব যে, পাৰিব বুলি।
সেইটোৱে, আচলতে সেইটোৱে ইম্পৰ্টেণ্টনে চবতকে বেছি। মানে, সেনেকুৱা। কাৰণ, আজিকালি গাড়ী-ঘোড়া শিকাটো দৰকাৰী হৈ গৈছে। কাৰণ, তুমি আজিকালি, কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে। এ, নহয়। ক'ব গ'লে আচলতে, গাড়ী-ঘোড়া শিকাটো ভালো বাৰু। আৰু বি, গাড়ী-ঘোড়া মানে, আচলতে আজিকালি, অপব্যৱহাৰ কৰে বহুতে। গাড়ী-ঘোড়া ভালকে নচলে, কিমান এক্সিডেণ্ট হয়, কিমান মানুহৰ মানে, মৃত্যুৰ মুখত পৰে।
সেইটো মানে, নহয়। কিছুমান মানুহ আছে, যোনে মানে তোমাৰ ক'ব গ'লে, বিশেষকে ৰাতি, যেতিয়া ফ্ৰী ৰাস্তা পাই, যোনটো স্পীড লিমিট থাকে, সেইটোত বেছিয়ে, যোনখিনি খোজকাঢ়ি থাকে, আঁ মানে, সেইখিনিৰ কাৰণে মানে, তেওঁলোকৰ জীৱনটো সেৰি হৈ যায়। বা তেওঁলোক, তেওঁ উম! মানে, আঘাত-আঘাতপ্ৰাপ্ত হ'ব লাগে, হয়। সেনেকুৱা হৈ যায় ন'। ত' অ'! আৰু মানে,
শুনিছোঁ ক'ব গ'লে, এনেকুৱা ৰাতি-ৰাতি এক্সিডেণ্ট হোৱা, বহুত শুনিছোঁ। কি কয় মানে, কি কয় মানে, তাকে আৰু মানে, ক'ব গ'লে। মাৰ, খাই লৈ কিনে চলাব, চলাই কিনে এক্সিডেণ্ট কৰিব। পৰি কিনে টাইমছত। নিজৰটো মানে, প্ৰাণ হেৰাইয়ে, বেলেগৰো প্ৰাণ হেৰাব। নিজৰ ভুলৰ লগত, বেলেগৰো ভুল, ক'ব গ'লে। এতিয়া, ৰাতি কোনোবাই কামত ওলাই গৈছে। সি যাই কেনে, নিজৰ প্ৰাণ হেৰাবলগীয়া হয়। সেনেকুৱা নহয় আৰু। বহুত দুখ লগা কাহানী বিলাকো হৈছে!
তাকেতো, তোমাৰ ক'ব গ'লে মানে, মানুহবোৰে যদি সেইখিনিত শ হয়। আৰু বিশেষকৈ, যোনটো আজি, নৱপ্ৰজন্ম আছে, সেইখিনি তেওঁলোকে বেছি মানে, উৎপাত কৰি কেনে মানে, অভদ্ৰামী কৰি কেনে, চলোৱা দেখা পোৱা যায়। সিহঁতে যদি সেইটো বুজি পায় আৰু মানে, সেনে কে নকৰে। মানে, এনজয়টো নৰ্মেলি কৰিব পাৰে, গান শুনি যাওঁক, একো প্ৰব্লেম নাই। কিন্তু সেই, উৎপাত কৰি, হাই-চাউণ্ডত স্পীডত গাড়ীখন যিহেতে কাটা, সেইটোতো মানে, কোনো যুক্তি যুক্তি কথা নহয় ন'। কাৰণ কিয় ৰাস্তাত বেলেগ-বেলেগ, বিভিন্নধৰণৰ মানুহো যায় থাকে। ত' তাতে, তেওঁলোকৰ জীৱনটো মানে ক'ব গ'লে হেৰিত- কৰা নিচিনা হয় ন, খেল কৰাৰ নিচিনা হয় আৰু লগতে নিজৰ জীৱনটোৰ লগতো খেলিয়ে আছে। ক'ব গলে সেইটো মানুহে অলপ মানে সাৱধান হ'ব লাগে আৰু লগতে তোমাৰ- লাইচেন্সটো মানে থাকাতো অতি- প্ৰ প্ৰয়োজনীয় কৰিব গ'লে লাইচেন্স নাথাকে গাড়ী চলোৱা চলাবই নালাগে।
চলাবই নালাগে। লাইচেন্ঞ্চ নোহোৱাকেটো গাড়ী চলাবই নালাগে এইটো সঁচা কথা। কাৰণ ক'ব গ'লে- কি কয় মানে পিছলৈকে যদি মানে পুলিচ চুলিচে ধৰে নিজৰ ক্ষতি হ'ব ন। মায়ক আজিকালিতো- ইমান কঠিন নিয়ম কৰিছে যে মায়ে দেউতাকে জেলত যাব লগা হ'ব। যদি মানে- ল'ৰা ছোৱালীয়ে যদি লাইচেন্ঞ্চ নোহোৱাকৈ চলাইছে, মাক দেউতাক বা- ভায়েকে জেলত যাব লগা হয়, তেনেকুৱা নিয়ম কৰি দিছে। এতিয়া ইমান ভয়ানক নিয়ম কৰিছে। তাৰ লগত মানে ক'ব গ'লে কিছুমান ল'ৰা ছোৱালীয়ে ক'ব গ'লে- সেই নিয়মৰ উলংঘন কৰি কিনে নিজৰ মায়েক দেউতাকক বিপদত পেলায়।
অঁ অকল মাক দেউতাক বুলি নহয়, যোন ঘ মানে যোন বেলেগক মানে- আঘাত আঘাতপ্ৰাপ্ত কৰে। তেওঁলোকৰোতো কাৰবা জীৱন গুচি যায় বা কোনোবা মানে ক'ব গ'লে ঘূৰিয়ে নাহে এনেকুৱা হৈ যায় ন। বা বহুত ডাঙৰ, ডাঙৰ এক্সিডেন্টত। সেইটোয়ে আৰু যদি মানুহ বোৰে অলপ চাই চিন্তি চলাই আৰু। বাকী ঠিকে আছে দিয়া যদি সময় সুবিধা পোৱা মোকো শিকাই দিবা আৰু।
সেইটোৱে তোমাকো শিকাই দিম দিয়া যদি সময়ৰ সুবিধা পাওঁ, মই টাইম চাইম মিলাই কেনে। তোমাকো শিকাব চেষ্টা কৰিম। কাৰণ ক'ব গ'লে- গাড়ী ঘোঁৰা শিকাটো মানে মানে ক'ব গ'লে সেই ন। ৰদ মূৰ্ত ন ন উ্ত
দিয়া দিয়া ঠিক আছে দিয়া।